শুনিছানে?
অ' শুনিছোঁ দিয়া।
অ' কি কৰিছা?
এনে আছিলো তুমি কি কৰি আছা?
ময়ো এনে বহি আছিলো ৰবা।
অ' হয় নেকি?
উম, চাহ পানী খালে নে নাই?
খালো ৰ'বা অলপ আগতে তুমি খালা?
অ ময়ো খালো ৰবা।
খবৰ ভাল?
উম। উ ভালেই তুমি পিছে অ মানে ব্যস্ত স্যস্ত আছিলা নেকি?
নাই এনেই বহি আছিলোঁ।
অ' পিছে কলেজ যাই আছা নে নাই?
যাই আছো ৰ'বা তুমি গৈছা?
উম, ময়ো গৈ আছো। পিছে এতিয়া নতুন নতুন কলেজ যাই কেনেকুৱা লাগিছে?
ভালে লাগিছে নতুন নতুন লগ পালো। উম উম, বন্ধু বনালোঁ নতুন নতুন। আৰু এতিয়া ঠিকেই আৰু।
এতিয়াতো নতুন নতুন বন্ধু বনাই মানে কলেজত এনেকুৱা নতুননতুন গৈ পেলাই নতুন নতুন লগৰ বনাই পেলাই ভাল লাগে দিয়াচোন।
হয় তুমি ঠিকে কৈছা যিহেতু নতুনকৈ আমি লগ পাওঁ। পুৰণা বোৰো আছে লগতে নতুন লগো বনাইছোঁ বহুত।
উম। সেইটোৱেতো, এতিয়া কিন্তু আৰু স্কুলৰ লগৰ বিলাকৰ দৰে হ'ব নোৱাৰে এনে কি কোৱা?
ঠিকেই কৈছা তুমি যিহেতু স্কুলৰ লগ আমি সৰুৰ পৰাই পাই আহিছোঁ বা বা আমি আ প্ৰথম স্কুল অ যাই আমি লগবোৰ বনাইছিলোঁ। এতিয়াও আছে তেওঁলোকৰ লগত।
অ' সেইটোৱেতো এতিয়া যেনেকােৱা তুমি আৰু মইও আছো একেলগে কথা পাতো এনেকা আমাৰ বে বেলেগ কেইজনৰো আৰু লগত আছে
অঁ ঠিকে কৈছা দিয়া তুমি
উম। উ দতিয়া পিছে কলেজৰ লগৰ বোৰৰ লগত এনে কেনেকুৱা লাগিছে মানে গোটেইকেইজনৰ লগত ভাল হৈছে নে নাই?
ইমান ভালকৈ মানে বেছি লগ বনোৱা নাই যিহেতু প্ৰথম, প্ৰথম কাৰোবাক মাতিব অলপমান সেই লাগে যিহেতু প্ৰথমকে পাইছোঁ কিন্তু কিছুমান বনাইছোঁ নতুন নতুন লগ দুই তিনিটামান
উম সেইটোৱেটো এতিয়া বনাব লাগে কিন্তু অহঁ যিমান হলে আৰু মানে ইমান জল্দি নোৱাৰি দিয়াচোন কাৰণ এমাহ দুমাহতে এজন মানুহক ইমান বিশ্বাস কৰি লোৱাতটো ইমান টান যেন, সেই মানুহজনে বা আমাৰ বিষয়ে কি ভাবে হেনে
এইটো তুমি ঠিকে কৈছা দিয়া যিহেতু সৰু আহ আমাৰ স্কুলৰ লগ বোৰত যিহেতু আমি তাহাঁতৰ লগত সকলোবোৰ কথাই তেওঁ পাতোঁ বা তাহাঁতৰ কথা আমি জানো আমাৰ কথা তাহাঁতে জানে সেই কাৰণে তাহাঁতৰ লগত কথা পা কিবা আমাৰ ভাল হয় দিয়াচোন।
উম, সেইটোয়ে আৰু এতিয়া আমি ইমান বছৰে ধৰা বাৰো বছৰ দশ বছৰে এনে আকৌ একেলগে আছিলো স্কুলতো মানে ভালকে বুজি পাই গেছিলো কোনজন ভাল কোনজন বেয়া কোনজনে আমাৰ ভালতটো বিচাৰে, কোনজনে বেয়াটো বিচাৰে তো মানে এনেকুৱাই আৰু ভাল লাগিছিল আৰু স সিহঁতক আমি যোনজন ধৰা আমাৰ একেবাৰে ভাল লগৰ তেওঁক আমি একদম কথাঁ বিলাক খুলি ক'ব পাৰিছিলো। উ
তুমি ঠিকে কৈছা দিয়া যিহেতু আমি তাহতৰ লগত মনৰ কথা বোৰ ক'ব পাৰিছিলো বা তাহাঁতেও আমাক কৈছিল তাহঁতৰ কথাবোৰ বা তাঁহতৰ লগত আমি যিমান যিলেও ভালকৈ আছে আৰু আমাৰ উৎসৱ পাৰ্বণতো আমি একেলগেই আছিলোঁ দিয়াচোন একেলগে গৈছিলোঁ এক একেলগে উদযাপন কৰিছিলোঁ
উম সেইটোৱে আৰু ধৰা স্কুলত আমি থাকোতে আমাৰ লগৰ বিলাকক কি আৰু স্বাৰ্থ নাছিল ন মানে আমিতো তেতিয়া বুজি পোৱা নাছিলো, কিন্তু আমাৰ কাৰণে ভাল কোনটো বেয়াতো আ আমি আমাৰ বাছ এনেকুৱা আছিল যে একেলগে থাকিব লাগে, একেলগে খাব লাগে, খেলিব লাগে। পঢ়িব লাগে সেনেকুৱা আছিলো কিন্তু এতিয়া যিমানে আৰু ডাঙৰ হৈ আহিছো আমি এটা নিজৰ স্বাৰ্থ বোলা বস্তুতটো বুজি বেলেগক কি ক'ম আমি নিজেও একে দিয়াচোন আমি চব সকলোৱে মানে নিজৰ স্বাৰ্থতো চাওঁ আজি কালি যিহেতু আমি বুজি পোৱা হৈছো কিন্তু কি
তুমি একদম ঠিকে কৈছা, যিহেতু আজিকালি মানে ধৰিলোৱা আমাৰ আমাৰ আ স্বাৰ্থটো আমাৰ বাঢ়ি গৈছে মানে আমি এটা আন ওপৰত এটা ঈৰ্ষা ভাৱ আহি গৈছে বোলে তাই ইমান ভাল কৰিছে মই ইমান কৰা নাই বা তাই ইমান ভাল হে কৰিছে তাই সেইবোৰ আমাৰ মানে আজিকালি বহুত অ, এটা অহংকাৰ ভাবো আহি যায় দিয়াচোন যিহেতু আগতে সেইটো ভাৱ নাছিল যিহেতু আমি সৰু আছিলো। ন দিতিয়া ত আমাৰ সেই মনত সেইবোৰ ভাব আহাই নাছিল ত সেই লগ বন্ধুত তেতিয়া আমাৰ খুব এটা মানে পবিত্ৰ বন্ধুত্ব আছিল।
উম উম, সেইটোৱে আৰু আগতে মানে আমি জানা নাছিলো আমাৰ এনেকুৱা আছিল যে পৰীক্ষাত বহিলেও আ যো যোন দুজন বা তিনজনী মানে একেলগে পঢ়ো আমি মানে গোটেইবিলাক এক লগতে কৰিছিলো কাৰণ আমাৰ এনে অ এক মানে এনেকুৱা নাছিল আৰু যে আমি মই বেছি পাব লাগে তই গম পাব লাগে এনেকুৱা টাইপ আমাৰ নাথাকে আমাৰ গোটেই বিলাকৰ মাজত মিলা প্ৰীতিটো বেছি আছিলেোন কিন্তু এতিয়া এইটো কম হৈ গৈছে কম মানে আ এইটো মানে এটা ফালৰ পৰা ভালো কব কাৰ কাৰণ এতিয়া বৰ্তমান কম কম্পিটিছনৰ যুগ টো এইটো মানে চবৰে মনত সোমাইয়ো গৈছে যে মই বেছি পাব লাগে পৰীক্ষাৰ ক্ষেত্ৰত এইটো হলে বেয়া নহয় কিন্তু বাকীবোৰৰ ক্ষেত্ৰত হ'ব নালাগে ধৰা বাকী খেলা ধূলা বা বেলেগ কামত এনে এনেকুৱা হব নালাগে এনে পঢ়াৰ সত্ৰ হলে ইমানো বেয়া নহয় আৰু
তুমি ঠিকে কৈছা দিয়া আগতে যে আমি একেলগে বহি আমি অ এয়া খাইছিলোঁ আমাৰ টিফিনবোৰ বা একেলগে আমি খেলিছিলোঁ এইটো আ উস্ চোৱা সেই সময়ত আ চুচ অহ তাই কি এইটো দুপৰীয়া সময়ত যিহেতু আমাক টিফিন খোৱা সময়ত আমি একেলগে খেলিছিলোঁ সকলো এক লগ হৈ খুব ভাল লাগিছিল তেতিয়া দিয়াচোন এতিয়াতো বাৰু নাইয়ে আ আমাৰ সেনেকুৱা দিন যিহেতু আমি এতিয়া ডাঙৰেই হ'লোঁ সেই খেলা ধূলা কৰিবই এতিয়া নোৱাৰাই আহিছোঁ কিন্তু মন যায় দিয়াচোন।
উম ঠিকে কৈছা আৰু এতিয়া তুমিতো জানাই সকলোৱে নিজৰ নিজৰ জীৱনত ব্যস্ত হৈ পৰিছে কাৰণ এতিয়া সময়তো ব্যস্ততাৰে সেইটোত আমি কৈ পেলাই আমাৰ লাভ নাই কিন্তু আমি এনেকুৱা হ'ব লাগে যে আমি সপ্তাহত অ এদিন হলেও আমি নিজৰ লগ লগৰ কেইজনৰ কাৰণে সময় উলিয়াব লাগে ধৰাচোন আৰু সপ্তাহত নোৱাৰিলেও দুসপ্তাহ সপ্তাহৰ মান ভিতৰত এদিন বা এমাহৰ মূৰত দুদিন মান সেনেকুৱা কে অ মানে আমি আমাৰ লগৰ বিলাকৰ লগত অকমান হলে সময় কটাব লাগে। কাৰণ কিছুমান এনেকুৱা কথা থাকে যোনবিলাক আমি লগৰবিলাকৰ লগত ক'লে অকণমান মানে মনটো শান্তি লাগে। আমি কাকো ক'ব নোৱাৰো লগৰ কেইজনৰ লগত ক'লে অকমান মনতো শান্তি পৰা যায় নহ'লবা অ উম তুমিতো জানাই কিমান বিভিন্ন ধৰণৰ মানুহে আজিকালি মনৰ কথাবোৰ কাকো কব নোৱাৰি বেছিভাগ এনজাইটি ডিপ্ৰেচন এনেকুৱা ধৰণৰ বিভিন্ন মানে বেমাৰত ভুগি আছে ত আমাৰ যদি এনেকুৱা কোনোবা ভাল বন্ধু বা বান্ধৱী আছে ত যাক আমি আমাৰ নিজৰ মনৰ কথাবোৰ একদম খুলি কব পাৰো আৰু তেওঁলোকক আমি যিমান পাৰো খুলি পেলাই ক'ব লাগে।
তুমি ঠিকে কৈছা যিহেতু আমি মানে বন্ধুৰ আগত আমি সকলোবোৰ কথাই ক'ব পাৰোঁ আমাৰ সুখ দুখৰ কথা কথা বা জীৱনৰ কথা ধুনীয়াকৈ খুলি ক'ব পাৰোঁ। তেতিয়া আমাৰ মানে মনটো পাতল হৈ যায়। য়ায় তেতিয়া মানে আমাৰ মন এইটো এটা গধুৰ ভাৱ হৈ নাথাকে। যিহেতু এইবোৰ কথা আমি যিটো কথা মানে আমাৰ পৰিয়ালৰ মানুহৰ লগত ক'ব কব নোৱাৰো তোসেইবোৰ কথা আমি লগৰ লগত ক'ব পাৰো
তাহাতি যিহেতু আমাক বুজি পায় বা তাহাঁতৰ যিটো ভাৱ চিন্তা আছে তাহতৰ সেই ভাৱ চিন্তা তো আমাক কয় বা আমিও তাহাঁতক কওঁ তো সেনেকৈয়ে মানে আমি সেই কিছুমান সমস্যাৰ আমি তেনেকৈয়ে সমাধান উলিয়াব পাৰোঁ
উম সেইটোয়ে আৰু চাবা আমাৰ এতিয়া কি হৈছে যে অ আমি চাবা তোমাৰ তোমাৰ লগত ধৰা মই ধৰি ললো মানে ধৰি ললো যে মই তোমাৰ লগত সদায় কথা পাতো। নতুবা এ দুইদিনৰ মূৰে মূৰে এদিন হ'লেও কথা পাতো কিন্তু কিছুমানৰ লগত ত আমি এনেকে সদায় কথা পাতিব নোৱাৰো ন কিছুমান এতিয়া নিজৰ জীৱনত বহুত ব্যস্ত হৈ পৰিছে আৰু। অ' ত' আমি এনেকুৱা হ'ব লাগে যে আমি যদি আমাৰ কোনোবা এজন ভাল বন্ধু বা বান্ধৱী কোনে এমাহ মূৰতো লগ পাইছো তেন্তে আমি এনেকুৱা মানে বিহেভ কৰিব লাগে যে আমিতো কালিয়ে লগ পাইছিলো কালিয়ে কথা পাতিছিলো
হয়, তুমি ঠিকে কৈছা যিহেতু আজিকালি অ' কিছুমান লগ আমাৰ পৰা আঁতৰে হৈ গল আগতে স্কুলত একেলগে পঢ়া লগ ত' আজিকালিও মানে এতিয়া বৰ্তমান আমি লগ পালেও মানে সেনেকুৱাই ব্যৱহাৰ কৰি কেনেকুৱা লাগে যে এই কালি লগ পাইছিলো আমি একেলগে কথা পাতিছিলো বা একেলগে বেঞ্চচত বহিছিলো একেলগে টিফিন খাইছিলোঁ তেনেকুৱা বিহেভ কৰিব লাগে মানে এনেকুৱা কৰিব নালাগে যি আমি কথা পাতা নাই যিহেতু তো আমাৰ মানে সেই নায়েই মানে ভাল লগ নায়েই। সেনেকুৱা কৰিব নালাগে আচলতে। সদায় ভালদৰে কথা পাতিব লাগে। লগ পালে মনৰ কথা ক'ব লাগে। সেইয়াই আৰু।
সেইটোৱে আৰু লগতে চাবা আমি আহ এ কি বুলি কয় বিশ্বাচ কৰিব লাগে। যদি ধৰা মই তোমাৰ লগত মই তুমি মোৰ বহুত ভাল লগৰ, কিন্তু মই তোমাক বিশ্বাচে নকৰো কৰো তেন্তে এইটো বন্ধুত্ব বেছি দিন নাথাকিব। কাৰণ বন্ধুত্বৰ মূল ভেটিয়ে হৈ বিশ্বাচ, বিশ্বাচ যদি কোনোবা এটা সম্পৰ্কত নাথাকে তে সেই সম্পৰ্কটো বেছিদিন নাথাকে। ত আমি ফাৰ্ষ্ট বিশ্বাচ কৰিব পাৰিব লাগিব। এনেকুৱাও নহয় যে আমি যাকে তাকে বিশ্বাস কৰি ল'ম। এতিয়া ধৰা সামাজিক মাধ্যমত আজিকালি অনলাইন যোগেদি বহুত বন্ধু বান্ধৱী বনাও আমি। মইও বনাও, তুমিও বনোৱা বা আন কোনোবাইও বনাই। ত এনেকুৱা হব নালাগে যে আমি তেওঁলোকক একেবাৰে জল্দি বিশ্বাচ কৰি লৈছো বা একেবাৰে জলদি আমাৰ নিজৰ আপোন কৰি লৈছো। ত আমি এনেকুৱা হব লাগে যে আমি বিশ্বাচ কৰিব লাগে যোন যাক আমি ভালদৰে জানো। এতিয়া ধৰা মই তোমাক ভালদৰে জানিছো তুমি কেনেকু কোৱা, তুমি মোৰ কি বিচাৰা? ত' মই সেনেকুৱা সময়ত তোমাক মই বিশ্বাচ কৰিব লাগে, কিন্তু এ ই বুলি অ' মই যেনেকৈ ক'লো বাকী বোৰ সময়ত বা বেলেগ এনেকুৱা মানুহক যাক মই ভাল নাজানোৱে তাক মই বিশ্বাচ কৰি মোৰ মনৰ বা আমাৰ ধৰা কিছুমানৰ পৰিয়ালৰ কিবা সমস্যা হয় সেইবিলাক আমি সকলোৰে আগত খুলি কব নালাগে।
তুমি ঠিকে কৈছা। বাৰু আজি কথাখিনি পাতি খুব ভাল লাগিল বন্ধুত্বৰ ওপৰত আশা কৰোঁ তোমাৰ আৰু মোৰ এনেকৈ বন্ধুত্ব আগলৈও যাতে থাকে। থাকে বা আগতে আগলৈও যাতে আমি একেলগে এনেকৈ পাৰো বা লগ কৰি থাকিব পাৰো। সেয়ে আৰু।
সেইটোৱে দিয়া। তেতিয়াহলে আজি ৰাখিছো?
ঠিক আছে দিয়া। ময়ো ৰাখোঁ।